হেল্ল'
কি কৰি আছা।
এয়া কাপোৰ সামৰি আছো তুমি
এনেই আছোঁ দিয়া।
উম বতৰ কেনেকোৱা
আমাৰ ইয়াত বতৰটো আজি ধুনীয়া দিছে কিন্তু এ ডাৱৰীয়া হৈ আছে বৰষুণো পৰা নাই
অ অ বৰ ধুনীয়া বতৰ একেবাৰে।
উম ধুনীয়া বতৰ আজি।
চিনেমা চাব পাৰি এনেকোৱা বতৰত উম। চাব যাব লাগিব চাব যাবা নেকি তুমি
অ কি চলি আছে বা হলত।
এতিয়া মই জনাতো অসমীয়া চিনেমা চুপা চুপিখন চলি আছে বোলে
অঁ চুপা চুপি ন
অ বৰ ভাল হৈছে বোলে চবে মানে কৈছে কি চাব চাব বহুত ধুনীয়া হৈছে বুলি কৈছে
হয় নেকি?
উম
কি কমেডি টাইপৰ নেকি চিনেমা খনৰ অলপ
কমেডি বুলি ক'ব নোৱাৰি। ঠিকেই আৰু কমেডিও আছে তোমাৰ। তোমাৰ দুখো আছে চব আছে মানে মানে একদম পুৰা। চব মানে চব মানে অনুভৱৰ মানে মিক্ চাপ আৰু।
উম, উম। চাব পাৰি আৰু অসমীয়া চিনেমা যিহেতু হয় নে নহয়
অসমীয়া চিনেমাটো সেইটোয়ে চাব লাগে আমাৰ অসমীয়া চিনেমা ইমান আগবাঢ়ি গৈছে হয়নে নহয়।
তথাপিও এতিয়া আগবাঢ়িব অলপ আৰু বাকী আছেই বুইছে
আছে আছে আছে বহুত বাঢ়িব আৰু লা আৰু পিছত মানে পাঁচ দহ বছৰ ভিতৰত আমাৰ অসমীয়া চিনেমাও এটা ভাল পৰ্যায় পাব গে যদি এনেকে গতি কৰে
উম উম উম কাৰণ আমাৰ মানুহ বিলাক কি জানা। অসমীয়া চিনেমা নাচাই বেছিভাগে বুজিছা
উম সেইটো হয় বাৰু কিন্তু চাব লাগে দিয়াচোন। আমি নিজে হৈ নিজে মানে। মানে অসমত থাকি আমি চাব লাগে আৰু আমাৰ ৰাজ্যখননক আমি আগুৱাই লৈ যাব লাগে চবেই। হয় নে নহয় চব চব নাগৰিকৰে দায়িত্ব যে তুমি নিজে থকা জোগা খিনি নিজে। নিজে জন্ম হোৱা ঠাইকনত তুমি আগুৱাই লৈ যাব লাগে। সেইটোৱেই একো নাই বাৰু বাকী তুমি এইখন চাইছা নাই কিবা কক তেল বুলিও এখন আহি কক তেল টো নেকি উম বৰ ভাল হৈছে। বুলি শুনিছো ময়ো
শুনি আছো তো আমাৰ লাগিছে যে নাই হলত
অ অ অ ঠিকে আছে তুমি এইখন চাইছা হেৰিখন তাৰে জামিন পাৰ যে আমিৰ খানৰ যে।
সৰু সৰুতে মনো বহুত চাই ভাল।
বহুত চালো দেই সচাকে মানে সেনেকুৱা এজন শিক্ষক পোৱাতো ভাগ্য ভাগ্য ভাগ্য লাগিব দিয়া। কাৰণ সি বেচেৰা এক। একোৱে কৰিব নাজানে না পঢ়িব জানে লিখিব জানে সি বুজিয়ে নাপায় কি হয় আছে। মোৰ লগত কিন্তু তেওঁ উম
ভাল ভাল অ কচোন কি কৈছিলা
ত তেওঁ মানে যেনেকুৱাকে এজন টিচাৰ হিচাপে যেনেকে চা পৰ্ট কৰিছিল মানে তেওঁৰ ষ্টুডেন্টছক। ত দেখি ভাল লাগিছে আৰু ৰিচেন্টলি মানে তেওঁ যোনখন ওলালে তাৰে জামিন পৰ তোৰ যোনখন ন চ চিতাৰে জামিন পৰখন যে
সেইটোৱে হয়।
এব নৰ্মেল ল'ৰা ছোৱালী বিলাকৰ যোনখিনি কাহিনী। তেওঁ দেখুৱাইছে হয়নে নহয় কাৰণ আমিতো জানো যে। আমিতো নৰ্মেল কে কওঁ যে এ ঠিক আছে ল'ৰাটো বেঙ ছালীজনী বেঙী সেনেুৱা টাইপৰ হয় নে নহয়। কিন্তু সিহতে যে কোনখন মানে এইখন জগতৰ লগত মিলিবলে কেনেকুৱাকে তেওঁলোকে মানে
কেনে ধৰণে সিহঁতৰ লগত ব্যৱ্হাৰ কৰিব লাগিব মৰমৰ কেনেকে।
মৰম কৰিব লাগিব উম
সিহঁতক আচলতে মৰমৰ। প্ৰয়োজন বোৰ হিচা তেনেকুৱা মানুহ মানে অসম ল'ৰা ছোৱালী যাবৰ কাৰণে। মানুহে মানে সিহঁতক দেখা লগে লগে চি চি লে লে এনোৱা কৰিব। মানে সেই আগ আৰু সেই। সেইটোৱে মানে স অক মানসিকে এটা হাৰি পেলাই দিয়ে।
সচাকে বেয়া লাগে দিয়াচোন বা সেই মাক বাপেকৰ কেনেকুৱা দুখ হব নিজৰ ল'ৰা ছোৱালী এটা কাৰণ। সেই লগৰ ল'ৰা ছোৱালী যেতিয়া খেলি থাকিব তেওঁ তেওঁৰ ল'ৰাটো ছোৱালীজনীয়ে যেতিয়া সেনেকুৱা এটা অ।
ডাঙৰ।
হয় ন নহয় উম সেইটোয়ে তেওঁলোকৰ যুজ খো বেলেগ হৈ যায় দিয়াচোন মানুহৰ জীৱনত যোজ থাকেই কিন্তু তেওঁলোকৰ জীৱন যুঁজটো হৈ যায় যে তেওঁলোকে আমাৰ। লগত খাপ খাবলে বা মানুহৰ লগত মানে চচাইটিত খাপ। খাবলৈ তেওঁলোকে নিজে ফাইট কৰি থাকে হয় নে নহয়। সেইটো মানে বৰ উম। মানে সেই চিনেমা খনৰ জৰিয়তে মই গম পালো আৰু যে বেচেৰা। ইমান কষ্ট হয় তেওঁলোকৰ কিন্তু তথাপিও চোৱা তেওঁলোকে কিমান তেওঁলোকক অসমম দেখুৱাইছে হয় নে নহয় তেওঁলোকে আমাৰ মানে সাধাৰণ নৰ্মেল মানুহ এজনতকেতো বহুত ভাল মানে ভাল কামে কৰি আছে। তেওঁলোকে হয় নে নহয় তেওঁলোকৰো সেইটো মানে অধিকাৰ আছে। চে যে আমিও এনেকে। সেইটোৱে।
কাৰণ কোনেওতো জানি বুজি এখন পৃথিৱীলৈ তেনেকুৱা এটা কষ্ট লৈ নাহে।
নাহে নাহ ন।
তাক লৈ পেলাই টো সাধাৰণ আমাৰ ধৰণৰ নৰ্মেলাইজ মানুবিলাক সেইটো বুজিব লাগিব। কেনেধৰণে কৰিব লাগিব কেনে মৰ লাগ কেনেদৰে বুজাব লাগিব।
সেইটোৱে
মই অৱশ্যে চিনেমা চোৱা নাই, তুমি চালা তাৰমানে ন'।
ধুনীয়া একেবাৰে তোমাৰ মানে চকু পানী ওলাই যাব মানে ভালো লাগে। যে মানুহ বিলাক মানে সিহঁতিও পুৰা একদম ভালকে আমি নৰ্মেল মানুহ বিলাকে যেনেকে থাকো মানে তেওঁলোকো তেনেকেই থাকে, তেনেকেই তেওঁলোকৰ এক্টিং বিলাক ভাল কৰিছে তেওঁলোকে। মানে নৰ্মেলি মানুহ বিলাকে কি কয় অ কি লাই মানে শাৰীৰিক অক্ষম বা অলপ মানসিক অক্ষম মানুহবলাকলে লৈ পিনে মানে হা তেওঁলোকে ভাল মান। মানুহকে মানসিক অক্ষম হিচাপে কৰি পিনে বনাই দিয়ে। চিনেমা খন হয়নে নহয়, কিন্তু তাত মানে সচাকে অক্ষম মানুহক যেতিয়া খম কৰি দেখুৱাইছে ন ত সেইটো দেখি বহুত ভাল লাগিছে মানে। মানে মনটো চুই গৈছে একেবাৰে।
চিনেমাখন, হিট মাৰিল চাগে ন?
হিত মাৰিছে চাগে দেই মই সেইটো কথা মই নাজানো কিন্তু মাৰিবতো লাগে মানে তেওঁলোকৰ কাহিনী সংকলাপ হা বহুত ধুনীয়া হৈছে
এই আমিৰ খানৰ কিন্তু চিনেমা বিলাক কেইখনমান ভাল ভাল আছে।
উম আছে আছে। আৰু এই সন্ঠিৰ ডছখন যে তেওঁৰ আছিল যে
বা এইখন কোনেও পাহৰিব নোৱাৰে বুজিছা
সচাগে বহুত ধুনীয়া মানে তোমাক হহুৱাই কম অ' আই কি নকৰে তোমাক চোৱা লাইফত তোমাৰ লেচন দি যায় যে লাইভ তো আমি কেনেকে চ খাব লাগে হয় নহয় আমি বহুত মানুহে ভাবো এহ একজামৰ টেনচন থাকে। আজি মাক্স নাহিলে বা কিবা নাহিলে বহুত মানে আমি ভাবি থাকো কিন্তু তাত চোৱা সি জাষ্ট পঢ়িব লাগে তেওঁ পঢ়িব বিচাৰে, তেওঁ জ্ঞান লাগে, তেওঁ য'তে ত'তে গৈ পিনে বহি দিয়েগৈ হয়। সেইটোৱে ভাল লাগে, তেওঁ মানে ভালেই শিকায় সেইটো মানে তেওঁৰ অ চিনেমা বিলাক মানে এটা এটা মানে কাহিনী বা এটা এটা মানে তোমাৰ উপদেশ মানে সেইটোৱে আৰু সমাজৰ কাৰণে কল্যাণ কিবা মানে থাকে আৰু-
দি থৈ যায় আৰু চিনেমা এখনৰ জৰিয়তে
উম
সেইটোয়ে তাৰ ভাল দিশ আৰু বেয়া দিশটো বুজি লৈ পেলে
তাকে। সেইটো হয় আমি সেইটোয়ে মানে পাৰপক্ষই আমি ভাল ভাল, চিনেমা বিলাক চাব লাগে, চাই পিনে শিকিব লাগে, বুজিব লাগে। চিনেমা খনে আমাক কি কব বিচাৰিছে হয় নে নহয়।
হয় হয় চিনেমাখনে ভাল প্ৰভাৱ পেলাই ভিত মাৰিছে তো
মাৰিছে মাৰিছে বহুত হিট মাৰিছে। বাকী তুমি চাউথ ইণ্ডিয়াৰ মুভি বিলাক চোৱা নে নোচোৱা।
চাউথ ইণ্ডিয়া মুভি চাও ভাল লাগে, চাউথ ইণ্ডিয়া মুভিবিলাকো। এক্স বিলাক আৰু সিহঁতৰ মানে কি কালচ চাৰবিলাক মোৰ বেছিকৈ ভাল লাগে।
ভাল লাগে উ কালচাৰ বিলাক তেওঁলোকৰ বহুত এচেথেটিক হয়।
হয়।
ধুনীয়া বহুত
মানুহ বিলাক মানে সিহঁতৰ কালচাৰ বিলাকৰ লগত ধুনীয়া মানে এখন গাঁওৰ সমাজৰ যেতিয়া মানে দেখুৱাই ন কালচাৰ বিলাক সিহঁতে না আৰু মোৰ এইটোও ভাল লাগে সিহঁতৰ চিনেমাবিলাকত।
তেওঁলোকে সঁচা, তেওঁলোকৰ তাত বহুত মানে টকা থাকে কিন্তু তেওঁলোকে সেইটো যোনটো মানে সমাজৰ কাৰণে যোনটো মানুহক কেনেকে মানুহ হিচাপে গণ্য কৰিব সেইখিনি তেওঁলোকে জানে মানে তেওঁলোকৰ যোনটো
তলেপ এডোম।
তেওঁলোকৰ সাংস্কৃতিকটো হা তেওঁলোকে সাংস্কৃতি নিজৰ সাং আহ সংস্কৃতি খিনি এৰি নিদিয়ে, সংস্কৃতি খিনি সেইটো কাৰণে ভাল লাগে মোৰ তেওঁলোকক।
হয় হয়
এতিয়া তুমি কিছুমান চিনেমা চাবলৈ গ'লে তাত টো তুমি নেদেখা। খাই তোমালোক তোমাৰ সাংস্কৃতি নাইকিয়াই কৰি পেলাই, কিন্তু মানে সিহতে ইমান মডাৰ্ণ দেশোয়াও মানে সাংস্কৃতিটো মানে ৰাখি।
ৰাখি থৈ দিয়ক কোনোবা নহয় কোনোবা এটা কণত থৈ দিয়ে হা
থৈ দিয়ে থৈ দিয়ে।
এ মানে কি মই বলিউডৰ মানে এইটোয়ে বেয়া পোৱা হয়যোৰ মানে নিজৰ হেৰিটো
উম উপায় নাই কি হ'ব আৰু এনেকেই চলিব লাগিব হৈছে নাই। এতিয়া বহুত মানুহে মই জনাত চাউথ ইণ্ডিয়ান ফিলীম বহুত চাই দেই।
বহুত চাই, বহুত চাই বাৰু চাউথৰ লগত বলীউড অৰ টো ফেল খাই গৈছে চাউথৰ লগত।
অ', -অ' সেইটয়ে তেওঁলোকে বহুত মানে আগুৱাই গৈছে চাবাচোন। চব মানে কপি কৰে বলিউড মান
অ তাৰ পৰা বহুত কপি কৰা তেনেকুৱা আছিলো ব্লগ তাৰ কিছুমান
কাহিনী, মানে তেওঁলোকৰ কাহিনী নতুন হয়। কথাৰ নতুন হয়, চববিলাক নতুন-নতুন হয়, চব
বাৰু থিংকিং বিলাকো মানে চিনেমাবিলাক মানে চাই ভাল লাগে কিবা।
ভাল লাগে উম, ভাল লাগে, ভাল লাগে বহুত ভাল লাগে দেই। আৰু তেওঁলোকে মানে কি ক'ম এটা মানে বুজাব নোৱাৰা অনুভৱ মানে তেওঁলোকৰ চিনেমা খোপা মানে মোৰ ইমানে ভাল লাগে মই সৰুৰ পৰাই চাইছো তেওঁলোকৰ। মুভি বিলাক নাগা অৰ্জুনৰ মাজ বুলি পিনে এখন চিনেমা আছিলে, মই একেবাৰে বহুত আৰু মোৰ মানে তেওঁ, প্ৰথম প্ৰথম মানে এ চাউথৰ মানে ভাল মোৰ লগা এক্টৰ আৰু তেওঁ আৰু ইমান ধুনীয়া লাগে, একদম সেইখন মই ইমান চাইছিলো নহয়।
অ উম
ভাল লাগিলে চাই
অ দিয়া
বাৰু দিয়া ঠিকে আছে ন ৰাখিছো আৰু অ অ ঠিক আছে বাৰু হ'ব দিয়া